হেল্ল'! শুনা পাইছা নে?
অ', পাইছোঁ, অ'।
কি কৰা?
এ, দেহাজনক শুৱাই লৈছোঁ। অ', টোপনি ধৰিছে। আজি দিনটো শুৱাই নাই।
কি কৰি আছে? নুশুই পেলাই?
এ, মামাহঁতৰ ঘৰত গৈছিল। মামাহঁতৰ ঘৰৰ পৰা আহি টোপনি ধৰিছে, যি জ্বালা, জ্বালা, পেকেট খালে বোলে, জ্বালা খালোঁ এতিয়া মোৰ ভোক লাগিছে। ভাত খাওঁ। আজিকালি হেৰী, ভাতহে খাই।
অ', ভালে। আকৌ ভাত খোৱা
এই, তাৰ জ্বৰ হোৱাৰ পৰা ধৰি জণ্ডিছৰ ঔষধ খুৱাই দিয়া গ'ল যে বিস্কুট খাই থাকিব দিলেও, বিস্ক স্কুট নাখাই। মই ভাতহে খাম, বিস্কুট নাখাওঁ, ৰাতিপুৱা বিস্কুটেই নাখাই।
ভালে আকৌ
কি কৰি আছ?
এনেকে খুৱাই লৈছোঁ ৰেগুলাৰ লেট্ৰিন নহয় তিনিদিন, চাৰিদিন, পাঁচদিন, ছয়দিনৰ মূৰত লেট্ৰিন কৰে। আজি কৰিলে তাৰ টান হৈছে, টান হৈছে আকৌ
অ', হ'ব। এতিয়া ডাঙৰ হৈ আহিছে আৰু
গোসাঁনী ভাত খালে?
অ', খালে। দুপৰীয়া ভাত বনোৱা আছিলে আৰু তাৰ পিছত দালি আছিল যে, দালিখিনি গৰম কৰি দিছোঁ। তোমাৰহে ভাতৰ লগতে গৰম দালি, ঠাণ্ডা ভাত
তেনেকে খালে আকৌ চবজি-তবজি, মাছ-চাছ নিবিচাৰে আৰু
ওহো
মোবাইলটো অকণমান চাম বুলি ক'ব আৰু মই অকণমানেই চাম। হেল্ল' দিয়া, মই মাম খাওঁ অকণমানে চাম
উম।
সেইয়া ভাত, দালি-ভাত দিলেগে আৰু একো নালাগ গে আৰু যদি আমি, মাংসও ইমান হেৰি নকৰে, মাছটো খায়, আৰু তথাপিও
উম।
তাৰ সেই ভাত নাই বনোৱা। বনাব আৰু এতিয়া এ, ভাজি-ভাতকে বনাব আৰু
আমাৰো পিটিকা একো নাই। তৰকাৰী-চৰকাৰী নাই।
অ', গৰমত খাবয়েই মন নাযায় চোন, তৰকাৰী-চৰকাৰী
তাকেইটো এতিয়া কাইলৈ কি দিয়ে? ৰ'দে দিয়ে নে বৰষুণে দিয়ে?
উম।
ৰ'দ দিলেতো তৰকাৰী-চৰকাৰী খাবয়েই মন নাযায়।
তই অৰ্ণৱ
এফালে বৰষু, এ, পাতিব আৰু সেই ভাত খিনি লগাই আৰু অন্নপ্ৰসান মানে এয়া পাত প্ৰসং অকমান কৰিব পেলাই সেইটোৱে নিয়মৰ নিয়মটো।
অ' ভাত মুখত দিয়া হেৰি নকৰে ন?
সেইটোৱে ভাত মুখত দিয়া, খিৰ দিব তাকে খিৰকে অকণ খুৱাই দিয়া যাব আৰু।
অ' মাছ মাংস এইবিলাক একো নহয় ন?
ওহু মাছ মাংস নহয়। নহয় আৰু
অ'।
মাতিম আৰু আহিবি সেইটোৱে আৰু। আৰু বেলেগ পাতি থকা নহয় আৰু বাৰ্ডে কিবা কিবি সেইসোপা একো পতা নাযায় আৰু।
উম জানো হেৰি নাই আৰু ইমান।
ওহু নাই নাই।
আমাৰ আকৌ হেপী বাৰ্ডে লাগে।
তা তোমাৰ হেপী বাৰ্ডে এটা বেলেগত যদি হেপী বাৰ্থডে হয়, তাৰহে হেপী বাৰ্থডে হ'ব বোলে।
উম কলিজাৰ কেই তাৰিখে বুলি কৈছিলো জানো?
তাৰ টুৱেণ্টি ৱান জুলাই। তাক ফোন কৰাই নাই মই কৰিব লাগিব, সি কেতিয়ালৈ আহে আৰু।
গোটেই জ্বৰ গোটেইজনী গা ভাল নাই ডিউটি যোৱা নাই। কালি পৰহিপা কালি পৰহিপা জ্বৰ হৈ আছে।
সেই কমকৈ জ্বৰ হৈ থাকোতে ঔষধ চষুধ আনি খাব লাগে, দে জ্বৰ মাথা বিষ হয়নে?
এনে জ্বৰটো যি মাথা বিষয়ৰ পৰাহে আহে চোন, জ্বৰটো মাথা বিষ হৈৱাৰ লগে লগে এ জ্বৰ কেনেকে ক'ৰ পৰা আহে আহে।
উম।
বৌয়ে আনি খাইছেনে নাই বৌয়ে খালেহে সি ভাল পাব।
খালে বোলো আনি অকন, গোটেই ঠাণ্ডাত কাপোৰ জাপি শুই আছে বোলো। ঠাণ্ডা লাগিছে তাতে অলপ টক্টা চক্টা পালেং চালাং এখন নাই আ পকা টে ঠাণ্ডা
তাৰ তলত কি পাৰ লৈছে বা?
কি পাৰি লৈছে এতিয়া ইমান ঠাণ্ডাত থাকিব চোন সেইটো মাহত বিচনাকে এখন ল বুলি ইমান ৱা মাষ্টৰ আছে।
উ নহয় এজনীয়া ধুনীয়া কে তিনি হোজাৰ চাৰি হাজাৰতে পাব হ'বল, আৰু চাৰি হাজাৰ
হে তাকে তাৰ পৰা লবৰ দিবা, আকৌ ইয়াৰ পৰানো কোনে আকৌ ভাড়া কৰি লৈ গৈ থাকে। ল'ম বুলি কৈছিলে এতিয়া কি কৰে? তাকেতো এতিয়া চেলাৰী কিমান দিয়ে এতিয়া। চলিঙও হোৱা নাই বুলি পেলাই কি হয় আৰু, কি কৰিব পাৰে নো এ লয়েনে নলৱয়েনে।
এতিয়া হেৰি এইটো মা'হতে ল'লে সেয়া বাবু এতিয়া স্কুল নাই ন?
সেইটো কাৰণে এইটোমা'হতে ল'ম এতিয়া চেলাৰী সম্পূৰ্ণ দিলেহে এতিয়া।
অ'। মই ফোন কৰা নাই নহয়, ফোন কৰি সুধিব লাগিব আৰু কি হৈ আছে। আজিকালি মই এতিয়া জ্বৰ হ'লো দেখা নাই একেবাৰে মাথা বিষ তাৰপিছত আকৌ জ্বৰ মাথা বিষ আনি দিহে তাৰ পিছত ৰক্ষা। তাৰপিছত ভোকে নালগা হৈছে, ভাত খাবৰ কাৰণে ভোকেই নালাগে। এতিয়া আৰু ভোকে নালাগে একে কেইটামান খোৱাৰ পিছত আৰু খাবই মন নাযায়।
উম।
জ্বৰ উঠি গ'ল যে তিতা তিতা লগা নিচিনা হ'ল।
উম।
সেইকাৰণে মানুহ বেমাৰ হলে যে এনেকে পৰিয়ে থাকে কি বেমাৰ ওলাইছে য়া অক গুৱাহাটী টাউনত থকা ন গছ গছনি নাই।
উম।
প'কা ঘৰত গুপগুপীয়া গৰম। আকৌ চাগে সি ডিউটিৰ পৰা আহি ব'লে চাগে কামৰ পৰা আহি মোৰ গা তিয়াই ধুইছে আও।
উম মু গা তিয়াই বুলিয়ে নহয় ইমান গৰম সি দিনতটো এচিত থাকে ঘৰত ফেন এখন নাই। বিচনী এখন নাই। আছে এতিয়া সেই কাৰনেটো তেয়া চৰম।
ফেন আছে বোলে চোন।
নাই।
ফেন নাই জানো।
নাই আকৌ ফেন তেওঁ খৰু তেবুল ফেন এখন কিনি ল'ব নোৱাৰে।
তাৰ সলনি যেন ঘৰত আহি থাকে ইমান বাঁহৰ বিচনী আছে এখন লৈ যাব পৰা নাই।
এ মনতে নাথাকে নিনিলে হ'বলা।
উম, কেনেকে আছেও ফেন নোহোৱকে সি ইমান গৰমত।
সেইটোৱেতো আও লং লং বুলি কয় পইচা কেইটা পায়হে একো কোনোফালে নিমিলেগৈ। ইফালেও নিমিলে সিফালেও নিমিলে।
উ। সেই মানুহজনী গেছ কিনিলে জানো সি।
কিনিলে দাম বেছি ললে।
তাৰ আকৌ টাইমৰ মতে বনাই খাইছেনে নাই বাৰু এতিয়া আকৌ।
জানো খালেনে নাই তেওঁ এবাৰ ফোন কৰি সুধি চাবি আৰু।
উম।
কাৰ লগত কথ পাতিছ ববিয়ে ফোন কৰিছিলে।
ফোন কৰিছিলে তেতিয়া এতিয়া নাই ফোন কৰা। এ তাক শুৱাই লৈছো ৰহ।
মিটিং হয়নে নহয় গ্ৰুপৰত চালেহে গম পায়। নাই বৰষুণ ইমানকে তান বৰষুণ এজাক লাগে গোটেই বৰষুণ বিছাৰিছে বৰষুণ নাইয়ে।
আমাৰ চোন বৰষুণ পৰিছে।
এতিয়া বৰষুন দি আছে।
অ' বৰষুণ পৰি আছে আকৌ এতিয়া।
আমাৰ বৰষুণে নাই।
দিন আজি দিনটো বুলি অ' ভাটি বোলা দুপৰীয়া সময়তহে যি অকণমান ৰ'দ ওলালে আ তাৰ পৰা দাউৰিয়া তাৰ পাছত খিচ খিচকে আকৌ ভাতিবেলা তিনিটা মান বজাত আকৌ বৰষুণে এতিয়া বৰষুন। কিনো কৰি আছ তাকে বোলো এতিয়া তেও অকনমান বোলো ঠাণ্ডা ঠাণ্ডা লাগিছে আৰু কালিৰ দিনটো কি পৰা বৰষুণ হে দিয়া নাই। কিহে কৰে বোলো আৰু ইমান গৰমত মানুহ হাৰা শাস্তি
কালি হেয়া দেহা মাক হতৰ ঘৰৰ পৰা এপাক খবৰলৈ আহোগৈ। কেইদিন হ'ল যোৱাই নাই কেবছৰ হ'ল বাৰ পাঁচ। পাঁচ বছৰ বেছি হ'ল। বেছিয়ে হ'ল দে অ' পাঁচ বছৰ মানেই হ'ল। ঘৰৰতো সেই যেতিয়াৰ পৰা বনোৱা তোৰ আগৰতে যি যোৱা আগৰ সেই পুৰণা ঘৰতো। তো আমাৰ থাকোঁতে তেতিয়াই যোৱা এতিয়া কেইবছৰ হ'ল ইমান দিন হ'ল। তাকে বোলো অ' এপাক গৈ পেলাই আহোগৈ কালি আবেলি আৰু।
অ'।
আকৌ বুধবাৰ বন্ধ, বুধবাৰ দিনতহে আকৌ বেলেগ দিনত এতিয়া কামো ক্ষতি হয় না।
ঠিক থাকে বজা অ' কালি মই যাম।
কালি এপাক যাম বুলি কৈছিলে, নহয় ভিনি এপাক যাম বুলি কৈছে নহয় দুপৰীয়া সময়তে। ছাগলী এজনী আনিম বুলি। তাক তালে
খবৰটো দিছে নে নাই আকৌ?
ছাগলীজনী আনিম বুলি বোলে, জানো সপোন এতিয়া কি কয় সুধি চাব লাগিব। ভাত খাব গ'ল নেকি।
এনেকে ঘপকে ওলালে আগতীয়াকে জনাই থৈ দিছিল নে নাই? মোকো আজিকালি যে কোৱাও নাই আকৌ ন'?
এই ভিনিহে মোক এতিয়া কৈছে। মইনাৰ তাত যাম নেকি। কাইলৈ। ছাগলীজনী দুপৰীয়া সময়ত আনিমগৈ নেকি হেই বুলি ক'লে।
কাক সুধিছে থৈ দিছিলে বা আকৌ। মই ঘপকে ক'ব নোৱাৰিম নহয় ন'? কি বুলি কথা পাতিলে বাৰু।
উম, মা, দেউতা আছিলে তেতিয়া। কি কয় এতিয়া আকৌ ফোন কথা পাতি ল'লে হ'ল আৰু। কেতিয়া লৈ যায় বুলি কৈ আছিলে।
অ'।
এ, চাং তাং বনাই থৈ ৰি ৰেডি।
নহয় যদি লৈ যোৱা মানে, মোৰ মোবাইলত ফোন কৰি দিলেই হ'ল তাৰপিছত ফোন কৰি কথা পাতিব কথা পাতি, ওখ ডাঙৰ ছাগলী এতিয়া গছপাত বান্ধি গে তেনে চাপৰ তাপৰ খায়, ভাত খাই। এ চাপৰ আনি ভাতৰ লগত খানি দিলেও খাব শুকানে, তাৰপিছত পানী দিবি আৰু। ৰাতিপুৱাই মানে চাপৰ উ, লাগিব। দিবই সিহঁতক, তাক চাপৰ ভাত এনেক সানি পেলাই।
উম।
খাব তাৰপিছত তাৰপিছত পানী দিবি। পানী দি আকৌ গছপাত দিবি।
কেইদিমান বেৱ বেন-বেৱাব মানে থাকিবই নহয় বেলেগ ছাগলী আৰু।
উম।
একচোৱেলি হেৰি চাং পাতি দিব লাগে দে, ছাগলী ঘৰ তেতিয়াহে ভাল।
চাং পাতাই হ'লেচুন।
উম।
হয় ই দেখিলে জানো? অ', অ' দেখা নাই চাগে। পাৰ্ট পাৰ্টকে, এজনী এজনীকে আৰু। বাবুৱে বানই থৈ গ'ল, বাবুয়ে ধুনীয়া। তাৰপিছত সেয়া তেনেকে বনায়। হ'লেই দিন তেতিয়া, তাৰপাছত আকৌ ভিনিয়ে কালি এখন বনাই দিছে সিহঁতক। দি পেলাই। ইমান ওখ নহয় ধৰ ধুনীয়া জোখত আৰু।
অ', অ', অ' তেনেকে আৰু। আকৌ বেছি ওখ হ'লে বেয়া আকৌ।
আ'
তাৰপিছত?